অ, শুনিছ।
উম, শুনিছো।
অহ, কি কৈ আছিলি? উম,
এ এনে আছো দে মই তই অহ, ক?
মোবাইল টিপি-টিপি।
অ, উম, এ কথা এটা সুধো বোলো।
ক?
তহতৰ সেইফালে পথৰুৱা মাটি হয়। মানে পথাৰৰ মাটি ফাৰ্ম চাম খুলিব পাৰি ন হেপিনে
ফাৰ্ম ছাৰ
উম
কিহৰ কিহৰ ফাৰ্ম মানে
ব্ৰইলাৰ ফাৰ্মেই হওঁক গৰু ছাগলী হওঁক হাঁহৰে হওক
অ পাৰি খুলিবলৈ কাৰণে কিন্তু ওচৰে পাজৰে মানে নাই দেই তেনেকুৱা
উ এই কোনোবাই মাটি চাটি বেচে নেকি সুধিছিল সুধিবি নহ'লোন বুজিছ
অ কিনিলি হয়
অ মানে এতিয়া এয়া টাউনৰ জেগা ন একো পঢ়িবও নোৱাৰো সেইটো কাৰণে মানে ভাবিছো যে বোলো কিবা এনেকুৱা পথাৰৰ জেগা অলপকে কিনি ঘৰ দুৱাৰো বনাই কৰি এনেকে থাকো বোলো কিবা অলপ বহিবও পাৰিম ফাৰ্মো খুলিম
আহ পাৰি পাৰি এনেকে সুবিধা হব অকমান
মই ভাবি-ভাবি কি কৰো বোলো।
উম, এই বইলাৰ খিনিৰ লগতে আকৌ মুৰ্গী চৰ্গীও পুহি লব পাৰিবি নিজৰ ঘৰতে খাবলৈ কাৰণে।
সেইটোৱে।
উম,
তাকে বোলো কাকনো ফোন কৰো বোলো এতিয়া তোকে বোলো ফোন কৰো ৰ'বোলো অকমান জানোৱেই নেকি বোলো বেচিবলৈকে কিবা আছেই নেকি বোলো হয়।
সুধিবই লাগিব তেনেকে মই যদি দেউতাক সুধিব দিও দেউতাই গম ল'ব পাৰিব
অ অ নহলে এখেতকো কৈ চাবি উম আজিকালি যি
উম হয় কথাটো নিজে কৰিব লাগিব চৰি মই যে দেখিছো মই সেইদিনাখন এই চব্জি কাটোতে পটল কেইটা দি দিছো ইমান ডাঙৰ ডাঙৰ
উম
ইমান ডাঙৰ ডাঙৰ পটল জানো হয়য আগতেতো পোৱা নাছিলো আমি
এইটো আজিকালি চব এতিয়া কেমিকেল মিলাই পেলাই বনাই আৰু কিনো কবি আৰু
এইটোয়ে ইমান ডাঙৰ ডাঙৰ বস্তু দ এ আমাৰ পেটৰ গোটেই বস্তু বেয়া কৰিছে
সেইটোয়ে বাহিৰা বস্তু এইবিলাক আজিকালি চব বস্তুতে কেমিকেল আৰু চব বস্তুতে সাৰ
অ এতিয়া মানুহে ক হয় নহয় চিপ চিপ খাব নালাগে শাক শাক পাচলি খাব লাগে শাক পাচলি কি তাতো খায় কেমিকেল গোটেই কিবা কিবি বেজি দিব বস্তু ডাঙৰ কৰিব
বজাৰৰ পৰা আজি আনিলি নহয় কালিলৈকে একেবাৰে মৰহি যাব
উম নাথাকেই ভালকে বস্তু একো বেঙেনা কেইটাও আনকি তেনেকুৱা অৱস্থা
অ সেইটোৱেটো কিনো কব কৰিব পাৰো এতিয়া আমি দেখোন
সেইকাৰণে নিজেই কৰিব লাগিব ঘৰত নিজৰ ঘৰ মান সেইকেইটটা খাবলৈ কাৰণে চব ঘৰতে আৰু হেৰি সৰু থাকিবই লাগে আৰু বাগিছা এখন শাক পাচলি।
লাগে লাগে লাগে এতিয়া তাকে ভাবিছো মানে এনেকে গাঁওৰ জেগাখন যদি পাওঁ।
ন, সেইয়াই এতিয়া আমাৰ খিনিতো জোগা আছে ন, কিন্তু সেইয়া মানুহ বিলাক আমাৰ। অসমীয়া মানুহবিলাক বিশেষকে এলেহুৱা যে নকৰে।
উম। সেইটোৱেটো, এতিয়া।
উম।
তাকে ভাবিছো, এনেকে ফাৰ্ম এখনকে খলো নেকি বোলো হয়। হাহ, ছাগলী ফাৰ্ম। চলিলেও কিন্তু লাভ আছে।
উম, লাভ আছে।
তাকে ভাবিছো ছাগলী-তাগলিকে এনেকে ডাঙৰ ফাৰ্ম খুলি দিম গৰু ছাগলী গাখীৰো গৰু যদি পোহো। গাখীৰো বেচিব পাৰিলো। পোৱালিও তুলিলো
অ।
সেইটয়ে। গোবৰ খিনি দি আকৌ মই বোলে, আজিকালি গেছৰহে যি দাম। গোবৰ গেছ। গোবৰ গেছ কৰিবও পাৰোঁ ঘৰতে।
অ, পাৰি। বহুত সুবিধা হয় মানে নিজে, অ নিজে মানে কিবা এটা বস্তু হাতত ললে এইিন মানে। বিশেষকে ফাৰ্মিং বস্তু খিনিয়আও।
অঁ।
লাভ হয় অ বহুত।
মানুহে কয় গোবৰ গেছটো উঠ বোলে গোবৰ-গোবৰ গোন্ধ আহে, একো গোন্ধ নাহে। আমাৰ এই মহএজনৰ ঘৰতে আহে। আছে, মহাজনক ঘৰতে আছে। একেবাৰে গোবৰ মানে। ডাইৰেক্ মানে গৰুৰ পৰা এনেকে টেংকি এটা বনাইছে তাতে পেলাই। ডাইৰেক্ট পাইপৰ চিষ্টেম। কৰি মেলি সেয়া মানে কৰি লৈছো আৰু টেকনিকেল কাম খিনি।
উম।
পৰিমাণ লৈছে আৰু ডাইৰেক্ট একে গেছ জ্বলে একেবাৰে সিহতৰ গেছ কিনিবই দৰকাৰ নাই দেখিয়ে ভাল লাগে গেজী ৰঙা ৰঙা জুই ওলাই বহুত ধুনীয়া লাগে নেকি
গেছ ছেজ কিনিব নালাগে ইমান সুবিধা অ ইমান সুবিধা একো মানে হেৰিও নাই আৰু বিশেষকে মানে এইবিলাক ময়ো জানাত আও এই মানে গোবৰ পৰা কিবা এটা গোন্ধ এট ওলাই হা সেইটো বেয়া গোন্ধ কথা কোৱা নাই মই কিবা এটা গোন্ধ এটা ওলাই মানুহ মানে বে মাৰ হয় সেইটো ললেই সেই সেই কাৰণে মানে এইবিলাক এ মই দেখিছিলো কিৰিঅ ভিডিঅ' এটাত এইবিলাক বস্তু মানে বাহিৰত থাকিব লাগ গে মানে সেইকাৰণে ভিতৰত মানে বেছি মানে আবো মানে যত মানে ওৱাল চোৱাল থাকে সেনেকুৱা ভিত তৰ ৰুমত মানে সেইবিলাক কৰিব নালাগ বাহিৰতে কৰিব লাগে বিশেষকে
সেইটোৱে বাহিৰতে হওক আহ অ সেইটোৱে মানুহক তাকে ঘিণ কৰে আজিকালি মানুহে গৰুৰ গোবৰ খিনিক কিমান মান আছে হয়নে নহয়। আগৰ দিনৰ মানুহে গৰু গোবৰ দিয়ে ঘৰ মুচা ঘৰ বেৰ মুচে উম,
দুনিয়া লাগে একদম, অ আগৰ দিনৰ মানে সেইবিলাক ঘৰত কিবা এটা ভালো লাগিছিলে দেই।
ঠাণ্ডাও হৈ থাকে সেয়া সেইবিলাক ঘৰ গৰম দিনত ঠাণ্ডা হৈ থাকে। এই নাক মানুহ, যিমান জেনেৰেশ্যন বাঢ়ি যিমান জামা আগুৱাই আগুৱাই গৈছে কিমান মানুহ বেমাৰী
বেমাৰীয়ে হৈছে সেইটোৱে উম,
আজি আজিকালি সৰু, সৰু ল'ৰা ছোৱালীৰো বেমাৰ। এই বোলে হেৰি। এপেণ্ডিক চাবি নে গ'ল্ড ব্লাডাৰ চাবি নে কিডনী ষ্টনে
অ এফালৰ পৰা মানে চব বস্তুৰে অ, এটাও মানে শৰীৰৰ মানে যিবিলাক অংগ পতংগ আছে ভালকে নাথাকেই কে কিবা নহয় কিবা এটাত কিবা এটা ওলাবই।
সেইটো ফেটি লিভাৰে চাবিনে
উম, মোৰ নিজৰে আছে ফেটি লিভাৰ।
শুনিবা মই এই সিদিনাখন
নে মানে তেনেকুৱা নহয় আৰু হেৰি হৈছে আৰম্ভ হৈছে আৰু মানে অকমানকে এতিয়া যদি মানে মই অকমান হেৰি কৰি দিও নিজকে এইবিলাক জাং ফুড কিবা কিবি খোৱা মানে অকণ বন্ধ কৰি দিওঁ ভাল হৈ যাব আৰু।
অ, কেইদিনাখন এইয়া মই ব্লাড টেষ্ট কৰোতে আকৌ চুগাৰ টেষ্ট বা ব্লাড টেষ্ট কৰিছিল চুগাৰো নৰ্মেল। অ তেতিয়া যেনিবা ব্লাড ষ্টেতত মানে এনেকে টেষ্ট কৰোতে চব ঠিকে আছে যেনিবা।
নাই মোৰ কলেষ্ট্ৰলটো বাঢ়িছে অকমান।
নাই মোৰ ঠিকে আছে যেনিবা।
সেইয়া বি এইয়া তেল মছলা আকৌ পুৰা বস্তু বস্তুবিলাক বেছি খাই থাকো যে। একদম পুৰা ফ্ৰাই কৰি কৰি তেলত ডুবোৱা বস্তুবিলাক খাওঁ যে, সেইকাৰণে হৈছে গম পাওঁ মই উম।
সেইটোৱে কি কবি মুখ বাচিবওতো নোৱাৰি ন। কতনো লোভ সামৰি থাকিব পাৰি আৰু মানুহে দেচোন।
অ সেইটোৱে। আৰু কলেজ এইকেইদিন বন্ধ বুলিহে উম কলেজ যেতিয়া খোলে তেতিয়াটো, কলেজতে
খাবলে খাবলে মন নগলেও খাবলে মন নগলেও লগ বন্ধুৰ লগত পৰি আৰু খাবলগীয়া হৈ
সেইটোৱে, উম এয়া আজিকালি সমাজখনৰ লগত মিলি থাকিবলৈ হ'লেও হে, সিহতৰমতে হেৰি কৰিব লাগিব, এতিয়া যদি মই অকলে নাখাও বুলি কও। উম, এনেই একো নাখায়ে। সেনেকে অকমান কথা কবা, আৰু মোৰ ভাল নালাগিব হয়।
কোৱাতো বেয়া লাগে দেচোন।
উম সেইকাৰণে খাইয়ে দিয়া যায় আৰু উম। সেইকেইদিন ঘৰত আছো কলাখাৰ চলাখাৰ খাই আছো যে, এতিয়া অকমান চাগে ভাল হৈছে চাগে। আকৌ চেক কৰিলে গম পাম আৰু,
অ, আৰু কলেজলৈ ওলাই গলে বাহিৰৰ বস্তুৱে বেছি খোৱা যায় দেচোন ঘৰত ভাতকেইটা খাবলৈ কাৰণে লগ বন্ধু লগ পোৱা যায় ন বাহিৰতে খাই বৈ পেটতটো ভৰিয়ে যায়। পেট ভৰিয়ে যায় য বাহিৰতে আৰু ক'ত ঘৰত আকৌ খাবলৈাগ কাৰণে। পেট ভৰি থাকে। উম, উম সেইটোৱে আৰু আমি কেনেকুৱা আমি খালি পেটতে যাওঁগৈ কলেজলৈ সেইকাৰণে আমাৰ বেমাৰ বেছি হয়। গেছ হয় বমি হ'ব আমাৰ
সেই আগতে চুকাইাক পঢ়ি থাকো তে তেতিয়া, খদায় এ চোন বেৰেড চপ আলু আলু চব চিঙৰা সেইবিলাকে খাওচোন সেইবিলাক কিমান তেলত ডবাই ডুবাই বনাই অ' তা ছতক তাৰপিছত আকৌ যাওঁ তে সেইখিনিতে আমি কিনি ন নাযাওঁ হয় গাল মমান
অ' ইমান সপা চিপচ খিনি লৈ বেগ ভৰাই লৈ যাও গোটেই খাই খাই অসূপা ও
খাইে খাইহেচোন ক্লাছ কৰোঁ
উম কম দুষ্ট নাছিলো দে আমিও অ ঐ মনত আছে আমি কিজনীয়ে যে একেলগে যে এজনী যদি ৰহা যাব ল কাম এখন দৰ্খাস্তত তিনিওজনী নাম লিখো খোজে মনত আছে এবাৰ যে চাৰি যে তাকে কে ধৰিছিল ছাৰে যে তাকে ধৰিছিল বা এই জনীৰহে কাম আছে বাকী কিজনী কিয় যাওঁ ছা আমি অকলে যাব ভয় লাগে সেইটো কাৰণে যাম কৈছিলো যে,
আৰু আমাক একো নকয় এ আমি ছাৰহঁতে গম পোৱা হ'ল আমি তিনিজনী একেলগে থাকো
উম। সেইটোে ট্ৰীয় বুলি গম পাই গৈছিলোঁ আৰু তিনিও জনি সেইটো কাৰণে আমাক একো নকয় কয় অকমান মানে কয় আৰু বা কিয় তিনিজনী যাব ওলাইছ বুলি।
উম। তাৰ বাহিৰে একো নকয় কিন্তু মই দেখিছো কিন্তু বেলেগক মানে কয় যি হলে আমাক নকয় একো
অ মানে গম পাই গল শেষত যে এহেত তিনজনী এক্কেলগেই যায় যলে যায় যি কৰে একেলগে কৰে সেইটো কাৰণে মানে একো নকয় আৰু
উম
মনত নাই আগতে কোনোবা এজনীও যদি নাহে এতিয়া আজি লগৰজনী নাহিলে এনেকে সোধে যে
আহ তাৰ পিছত আমি কিবা এটা মানে এক্সকিউজ দি দিও আৰু ধুনীয়াকে স এনেকুৱা এনেকুৱা তাই বেমাৰে হৈ আছে ব এইফালে লাগিলে বেলেগ কৰবাত যাওক ফুৰি বৰ মানে মিছা কথা
আহ সেইতো বচাম প ক ব চুকু চুকন্যা কি হ'ল লগজন নাই আহাত য
উম-উম উম হব উম
বুত বৰ ভাল লাগিছিল দেই বহুত জমনি কৰিলো বহুত ভাল লাগিছিল কিন্তু ভালকে চাৰে জানো ছিল আমি কিন্তু ঘৰত মই কিন্তু এদিনলৈকে মুখস্থ নকৰিলোৱে ছাৰে যি বুজাই এক্জামত আহে পৰীক্ষাত সেয়াই লিখিলো
অ আৰু একদম পুৰা নাম্বাৰো পাও দেই ছাৰে মান বহু ধুনিয়াকে বুজাই ন ম মগজুত মানে একদম পুৰা ক্লাছৰুমতে। মানে হেৰি, হৈ যায়।
ঘৰত পঢ়িবলৈ, নাহিলে, উম। মনত ৰখিয়ে যায়, মানে
উম, উম, এই ৰহ, মই, ই, মায়ে মাতিছে। গৈ আহোঙগৈ ৰ, পিছকে ফোন কৰি আছো।
অ, হ'ব, তেনেহ'লে।
উম।
উম।